হেল্ল'
হেল্ল' নমস্কাৰ।
হেল্ল'
হেল্ল' মাতটো ভালকৈ অহা নাই।
হেল্ল'
শুনা নাযায় হয় অলপ স্পীকাৰটোৱে মুখত লওঁ।
অ আহিছে নেকি?
অ এইবাৰ আহিছে ভালকে।
অ।
অ আপুনি
শিক্ষা আৰু ওপৰত কম।
অ ডেইলী লাইফৰ ওপৰত কওক নেকি কৈছিল যে।
ডেইলি লাইফ?
হয় হয়।
অ।
ডেইলি লাইফত আপুনি দিনটো কেনেকে পাৰ কৰে? আজিৰ দিনটো
প্ৰতিদিন ৰাতিপুৱা সময়ত উঠো, তাৰপিছত গা মখ ধু, ব্ৰেকফাষ্ট খাওঁ তাৰপিছত অফিচ যাওঁ, তাৰপিছত আপোনাৰ কাম কৰোঁ, দুপৰীয়া ভোজন কৰোঁ অলপ, তাৰপ চত জিৰাম লওঁ। আবেলি বন্ধু বান্ধৱৰ লগত অলপ টাইম স্পেণ্ড কৰোঁ। হম হম তাৰপিছত সময় কা ৰাতি চবৰ লগত ৰাতি ভোজন কৰি শুৱাৰ আগত তে কিতাপ পঢ়োঁ বা মোবাইল ব্যৱহাৰ কৰোঁ, এনেই মই মোৰ দৈনন্দিন জীৱন কাটো। আপুনি?
হা? ময়ো ৰাতিপুৱা আ উঠো উঠি কিনে ব্যায়াম-চায়াম কৰোঁ, তাৰপিছত চাহ-তাহ খাই অকণমান লগৰ বাহিৰত ওলাওঁ গাঁৱতে আমাৰ অলপমান হেৰি আছে এখন বহা সেই আছে
হম হম।
আহ তাত অলপ বহি কিনি আহি লগৰ লগত কথা কৈ তাৰপিছত ঘৰত আহি গা-চা ধুওঁ অকণমান ভাত খাওঁ এঘাৰটামান বজাত। আৰু কামলৈ ওলাই যাওঁ, আজি আকৌ অফিচ বন্ধ।
অহ।
আজি যোৱা নহ'ল। সোমবাৰৰ পৰা অফিচত যাম বুলি ভাবিছোঁ। তেনেকুৱা আৰু।
সকলো সময়মতে উঠিব লাগে, তাৰপিছত নিজৰ অ নিজৰ কামটো নিজৰ মতে টাইম টু টাইম কৰিব লাগে, ভালকৈ খোৱা-দোৱা কৰি পৰিষ্কাৰ আৰু নিয়মিত অভ্যাসৰ বাবে সুস্থ থকা হয়।
হয়। যিকোনো কাম টাইমমতে কৰিলে ভাল।
অঁ', পৰিয়ালৰ লগতো সময় কাটাব ভাল।
কটাব ভাল, যদি আমি দেৰিকৈ উঠো অ', দেৰিকৈ উঠিলে আকৌ টাইমটো ইফাল - সিফাল হৈ যায়, প
অ' এইটোৱে চব চব টাইম টু টাইম কৰিলেই ভালকে চব
টাইম টো টাইম কৰিলে ভাল।
পৰিয়ালৰ লগতো সময় কাটিব ভাল পাও তাৰপিছত ৰাতি আ ৰাতি আমি সকলোকে একেলগত ভোজন খাওঁ।
হয়, পৰিয়ালৰ লগতো কটাব লাগে। আমি বন্ধু - বান্ধৱৰ লগতো চবৰে লগত আমি সমাজত আছো যিহেতু। টাইম দিব লাগে হয়নে?
অঁ'।
অঁ'।
নিও নমিতা জীৱন মানুহৰ বাবে খুব দৰকাৰ হয় সময়মতে খোৱা, উঠা, খোৱা পৰা আৰু হোৱা ভাল - ভাল অভ্যাস। এইবোৰ অভ্যাস আমাকো সুস্থ আৰু সফল হ'বলৈ সাহাৰ্য্য কৰে। সেইটোকে প্ৰতিজনে নিয়মিতা জীৱন- যাপন কৰা উচিত।
হয়। নিয়মমতে জীৱন - যাপন কৰাটো উচিত। খাই তো, আপুনি আজি কি কি ৰন্ধা বটা কৰিছে?
হা হা? আজিৰ দিনটোত আজি কাৰণে কি ব্যৱস্থা কৰি আজিতো এতিয়াও বনোৱা নাই বনাম মানে।
অ', এতিয়া বনাব।
হুম হুম।
আৰু আপুনি হেল্ল'? আপুনি আপুনি আজৰি সময়ত কি কৰে?
হা হা?
আপুনি আজৰি সময়ত কি কৰে?
এনে ছুটিৰ দিনতো হেৰি কৰি উঠো তাৰপিছত পৰিয়ালৰ লগত ব্ৰেকফাষ্ট খাওঁ কিতাপ পঢ়োঁ বা টিভি চাও আই এনে বন্ধু - বান্ধৱৰ লগত অলপ ওলাও এনেই তাৰ পিছত, উম আ মাৰ লগত ঘৰৰ কামত ময়ে আনন্দ গাটাও।
হয়', উম', ভাল আনন্দ নহয়।
আগতে উঠা, শুৱা, প্ৰতিদিন পৰিষ্কাৰ থা ভাগা কৰা। পুষ্টিকাৰ আহাৰ খাওঁ, খোৱাটো খোৱাটো আৰু বেছি জাংক ফুড নাখোৱা এইবোৰ অভ্যাসে মোক সু সুস্থ ৰাখে।
অ', হয় আৰু কি মই ইভিনিং টাইমত খোজকাঢ়িব যাওঁ।
উম'
অ', আমাৰ ওচৰতে এখন মানে হেৰি আছে ফিল্ড আছে।
আচ্ছা।
সেই ঘৰত অলপ খোজ কাঢ়িব যাওঁ। লগৰ ল'ৰাৰ লগত, তাৰ পিছত অকমান দৌৰ
উম', উম'
এনেকে দিনটো একেদিন চলি আছে, আৰু আগতে কলেজৰ সময়ত কলেজত আইছিলোঁ, বিশেষ কৰি আকৌ নিয়ম নীতি কৰা নাছিলোঁ।
উম'
স্কুলৰ সময়তো কৰা নাছিলো, এতিয়া মানে নিজে আজৰি পাইছোঁ যিহেতু এতিয়া নিজক লৈ অলপ সময় দিছোঁ।
উম' সময় এটি মূল্যৱান, সময় এটি মূল্যৱান হয় এতিয়া যুগত। অ', আৰু সময়টো ঘূৰাই আহিব নোৱাৰে, সেইটোকে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰা উচিত, সময়মতে পঢ়া কাম কৰা আৰু জীৱন যাপন ভালকে কৰিলে উন্নতি কৰা সম্ভৱ হয়।
হয়', সময় মূল্যৱান সময় কাৰো কাৰণে ৰৈ নাথাকে।
উম', উম'।
সময়ৰ টিকনি হেনো আগফালে, আমি কথাতে ক'বলে পাওঁ, তেনেকুৱা আৰু সময় থাকিলে আমি ভ্ৰমণো কৰিব লাগে
অ'
এই মই জুলাই মাহত ভ্ৰমন্ত্ৰ যাম, তেনেকে দিনটো চলি যাব আৰু। টোলে মাহ টোও ইমান অফ টাইম পাম।
অ' অ'
সেইকাৰণে আপ আপুনিও যাব চাগে? হেল্ল'
অ'বাল
হয়'।
অলপ বন্ধ পালে টো যাবই লাগে, ভ্ৰমন।
হয়', হয়'। যাব লা
উম', সকল কল সময়তটো মোৰ খুব
হয় হয়
উঠি উঠি ব্যায়াম ব্যায়াম কৰোঁ তাৰপিছত
ব্যায়াম কৰে ন
কাম কৰি ভালভাৱে
হয়, হয়। আৰু আপুনি ব্যায়াম কৰে আৰু জিম কৰে নে নাই আপোনি? হেল্ল'।
আহ', ব্যাম কৰিলে সুস্থ থাকে।
আপুনি কোনটো লাভ ভাল পায় জিমত যোৱাটো আপুনি কোনটো ভাল পায়, জিমত যোৱাটো ভাল পায় নে, য়োগাটো ভাল পায়?
জিমতকে বেছি আপোনাৰ য়গাটোৱে বেছি হয় গ' গুৰুত্বপূৰ্ণ এতিয়া পৰাই আগৰ চলি আছিলোঁ, যিটো কিমান দিনে কিমান আগৰ পৰাই চলি আছে, সেইটো কাৰণে বেছি ভাল হয়, আমাৰ দেহৰ শান্তি দিয়ে আৰু একো প্ৰব্লেম নাই।
উম।
ব্যায়াম কৰিলেও দেহ সুস্থ থাকে, প্ৰতি দিন সকলো খোজ খা বা দৌৰো ব্যায়াম দেহৰ শক্তি বহাই, আৰু ৰোগৰ পৰা দূৰতে ৰাখে, সুস্থ জীৱনৰ
উম। হয় হয়, এনেটো বহুত দৰকাৰী, তেনে
পৰিষ্কাৰ থকাটো ভাল অভ্যাস। নিজৰ কাপ কাপোৰ ধোৱা, গা ধোৱা ভালকৈ, তাৰপিছত খোৱাৰ আগত হাত ধোৱা।
হয়, পৰিষ্কাৰ পৰিছন্নতা আমি সকলোৱে কৰি থাকিব লাগে।
চবেই ভাল।
তাৰ ফলত আমাৰ বেমাৰ আজাৰ হয়।
বাৰ হাজাৰ হয়।
ভাল খাদ্য খাব লাগে। হাত ভৰি চাফ চিকুণ কৰি থব লাগে, ডেইলী গা ধুব লাগে। প্ৰতিদিনে প্ৰতিদিনে গা নুধুৱা
আজিকালিটো মোবাইল ফোন, আহ', আজিকালি মোবাইল দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ গ'ল, মোবাইল কথা পাতিব পাৰোঁ, পঢ়া লিখা পাৰো, নতুন তথ্য জানিব পাৰোঁ, অ'।
হয়, মোবাইল, কম্পিউটাৰ, টিভি
অ'। সঠিকভাৱে মোবাইল ব্যৱহাৰ কৰাটো উচিত হয়।
হয়, আগতে আৰু টিভি আছিলে।
এনে আপোনাৰ প্ৰিয় খেল কি? অ', এনে আপোনাৰ প্ৰিয় খেল কি কি?
প্ৰিয় খেল বুলি ক'লে আহ, মোৰ ফুটবল বুলি ক'ব লাগিব।
অ'।
ফুটবলটো মই খেলোঁ, প্ৰতি বছৰে আমি লগৰ ল'ৰাৰ লগত ফিল্ডত পথাৰত তেনেকে ফুটবল খেলিবলৈ চেষ্টা কৰোঁ আৰু।
অ', এইটোৱে খেল খেলো
খেলৰ পৰা মানুহৰ বিকাশ হয়। ফিটনেছটো ভালে থাকে। আৰু সাঁতোৰো আজিকালি সেই আছে। হেল্ল'।
অ'। খেলা ধূলাক আমাৰ কাৰনে এতিয়া খুব উপায়